পছ শুনিছা নে? শুনি আছো অঁ শুনি আছো বাৰু আছিল এতিয়া।
মই এয়া এনেই অকনমান উম ৰাস্তাফালে ওলাই আহিছোঁ অকনমান। ঠাণ্ডা হটা খাবলৈ।
শুনি আছানে কথাবোৰ?
শুনি আছো অঁ
এতিয়া চানে কাৰেণ্টটো ঘপকে গ'ল ওলাই আহিছিলহে তাৰ পৰা আকৌ ওলাই বাদ পাইছিলো সেই কাৰেণ্টটো আহিলে।
তাকে বোলো অকণমান ৰাস্তাত ওলাই মেলি যাওঁ ৰ'দটো গৰমটো যিহেতু বেছি পৰিছে। তাৰপৰা গৈ ভাতটো খাওঁ কমি আৰু বাকী কলেজ-চলেজ বন্ধ নেকি এতিয়া। কলেজ বন্ধ চলি আছে মই এতিয়া ফাৰ্ষ্ট চেমত পাইছোঁ। উম এতিয়া মানে কলেজ বন্ধ কৰি থৈছে আমাৰ এইকেইদিন আমাৰ। ঘৰ ওচৰত স্কুল এখন আছে তাতে যেনিবা গ্ৰীষ্মকালীন। শিবিৰ হিচাপে কিবা পোন্ধৰ দিন কিবা। পাঠদানৰ ব্যৱস্থা কৰিছে তাতে।
অঁ।
খালো আজি দিনটো ভালে লাগিলে ভালে কৰিছে এইবিলাক কৰি। থাকিব লাগে তেতিয়া ষ্টুডেন্টখিনিয়ে মানে বিনামূলীয়াই কৰিছে। ন তাত কোনো পইচা-পাতি দিব নালাগে আগবাঢ়ি যাব পাৰিব। সেইটো কাৰণে ভাল পদক্ষেপ এটা লৈছে। সেই কাৰণে এপাক চালোগৈ আজিৰ দিনটোত ভালেই লাগিলে কামবিলাক। আৰু এটা জেগাতো হেৰি কৰিছে আৰ্টৰ প্ৰতিযোগিতা কৰিছে।
অঁ ভালেই কৰিছে।
জুলাই মাহটো যিহেতু চব ঘৰতে থাকে ল'ৰা-ছোৱালীবিলাক সেইটো তেনেকে আৰু চলি আছে।
এ ঠিকেই কৈছে এতিয়া জুলাই মাহতো ল'ৰা-ছোৱালীখিনিয়ে ঘৰত এনেই থাকি পেলাই অলৌ-তলৌকে ঘূৰি ফুৰাকে ঘূৰি ফোৱা। এনেকে কিবা এটা যদি শিকি থাকে বা আৰ্ট এটা কৰি থাকে বা কিবা খেলা-ধূলা এটা শিকি থাকে তেতিয়া এইটো ভালেই হৈছে এতিয়া। শুনি আছো এই নামঘৰত বোলে খোল শিকাই আছে সেইটো এটা ভাল। পদক্ষেপ লৈছে নামঘৰ সৰু লৰা-ছোৱালীখিনিয়ে ৰাতি। সিহঁতি গৈ খোলটো শিকিব পাৰিব। এইকেইদিন এনেও কলেজ আৰু স্কুলবোৰ বন্ধ আছে সিহঁতি। উম পঢ়া-শুনাতো সিহঁতৰ ইমান নহয়গৈ চাগে বন্ধ পালে ল'ৰা-ছোৱালীবিলাকো অকন পঢ়া-শুনাৰ। প্ৰতি মানে হেৰিয়ে হৈ যায় নহয় গোৱা এই। আছিলে পঢ়া-শুনা মন নবহা হৈ যায় সেইটো কাৰণে বন্ধটোতে এইবিলাক কৈ থকা ভালেই হৈছে বাৰু। হেল্ল'। হেল্ল'। হেল্ল'। মইয়ো নাই শুনা।
হেল্ল'-হেল্ল'-হেল্ল'।
হেল্ল'। অঁহ!
আছলামে।